অ শুনা পাইছা নাই এতিয়া অ তাকে কি কৰি আছা
এয়া শুই আছিলো তুমি
ময়ো সে তোমাৰ এনে বহি আছো অকমান
অ বাকী ভালেই নহয়
ভালে তোমাৰ ভালনে
অ মোৰ মোৰ ভালেই বাৰু ঘৰটো ভাল তোমালোকৰ
আৰু ভালেই ভালেই ভাত পানী খালা নাই?
ভাত পানী খালো খালো। তুমি?
অ ময়ো এই খাই উঠিছোহে বাৰু দেই। তাকে মই বোলো বহুত দিন তোমালে ফোন চোনো কৰা হোৱা নাই। তাকে আজি অকমান। সময় অকমান উলিয়াই মেলি তোমালে ফোন এটা কৰো বুলি ভাবিলো।
অঁ।
অ।
আহ সেইটোৱে মোৰ ভাল ভালে বাৰু অ কোৱাচোন বাৰু।
এ তোমাৰ এতিয়া তোমাৰ যিসমূহ আচলতে উঠি অহা নৱপ্ৰজন্ম সেই নৱপ্ৰজন্ম সকলৰ মাজত মাদক মাদক দ্ৰব্যৰ আচলতে প্ৰভাৱটো অত্যাধিক পৰা যেন লগা নাইনে বাৰু
হয় হয় হয় হয় এতিয়া তোমাৰ মানে কি হৈছে এতিয়া বৰ্তমান এই জেন জি কথাটো যোনটো কলে মানে বৰ্তমান প্ৰজন্মতো যি জেন জি চলি আছে গতিকে এই প্ৰজন্মটোৰ ক্ষেত্ৰত এটা কথাটো সেইটো কথাটো তুমি যেনেকুৱা চাইদ একদম দেখা পোৱা গৈছে যে অ খুব মানে প্ৰায়ভাগতকৈ বেছি আধাতকৈ বেছি সংখ্যক কিন্তু বৰ্তমান আসক্ত হৈ আছে মানে কিহত আসক্ত মাদক দ্ৰব্যসমূহক আসক্ত মাদক আহ মাদক দ্ৰব্য ক'বল আচলতে চোৱা মাদক দ্ৰব্য বুলি ক'লে কেৱল সুৰা পানকে নুবুজাই আচলতে আচলতে তোমাৰ সৰু সুৰা যিসমূহ শক্তি আছে ধৰা গুটখাৰ পৰা ধৰি সেই সকলো আচলতে মাদক দ্ৰব্যতে পৰে।
হয় হয়।
হয়নে?
অ তোমাৰ এতিয়া তুমি মদ, ধুমপান, গুটখা, ড্ৰাগ আদি সকলো আচলতে মাদক দ্ৰব্যৰে অন্তৰ্গত গম পাইছানে?
হয় হয় হয়‌ সেইখিনি কথাকেই কৈছো মই। সেইটো দেখা পোৱা যায় যে বৰ্তমান সময়ত আ‌ অ লৰা ছোৱালীয়ে আজিকালি ফূৰ্তি নামত সেইখিনি ব্যৱহাৰ কৰা দেখা পোৱা যায় আচলতে তাত গুৰুত্বপূৰ্ণ আৰু ভয় লগা কথা সমাজৰ কাৰণে।
অ সেই সেইটো আচলতে বহুত, বেয়া কথা বাৰু দেই।
হয়-হয়। সংক সংকটজনক বিষয় এটা।
হয়-হয় এইটো তোমাৰ এতিয়া তোমাৰ মানে সেই বৰ্তমান সমাজত মাদক দ্ৰব্যৰ যিটো ব্যৱহাৰ, সেই ব্যৱহাৰটো আচলতে আমাৰ সামাজিক সমস্যা হিচাপে গঢ় লৈ উঠিছে তোমাৰ এতিয়া সমাজত গম পাইছা নাই। এটা সামাজিক সমস্যা হৈ পৰিছে। আৰু তোমাৰ বিশেষকৈ তোমাৰ মানে সেই মই কৈছো তোমাক উঠি অহা যি সমূহ নৱপ্ৰন্ম প্ৰজন্ম ইয়াৰ দ্বাৰা আচলতে অধিক
অ' হয় কাৰণ কিয় কথাখিনি মোক যিহেতু প্ৰজন্মতটো আসক্ত হৈ পৰিছে। ভৱিষ্যতে যিহেতু তে তেওঁলোকে যিহেতু ভৱিষ্যতৰ আমাৰ দিশটো নিৰ্ণয় কৰিব। গতিকে, হন অবি বা নিশ্চিতভাৱে তেওঁলোকৰ, -তেওঁলোক আসক্তি হোৱাৰ লগ-লগে সমাজখনো আসক্ত হ'ব।
অহঁ। তোমাৰ-তোমাৰ সেই সেইদিনাখন মই তোমাৰ নিউজ এটা পাইছো দেই। তোমাৰ কি হৈছে, আমাৰ ভাৰত খন।
ভাৰতখনন আচলতে এই ক্ষেত্ৰতে তোমাৰ যি মাদক দ্ৰব্য সেৱনৰ ক্ষেত্ৰত আচল য একদম টপ এক নম্বৰত আছে, গম পোৱা নে। সেইটো আমাৰ আচলতে কিমান দুৰ্ভাগ্য। কথা। যে তুমি, তুম অ, তোমাৰ মই নিউজটো পাইছোঁ যে কোনখন দেশত আটাইতকৈ বেছি চিগাৰেট খোৱা হয়। গম পাইছা নাই? এতিয়া তোমাৰ সেই চি-চিগাৰেট খোৱাৰ ক্ষেত্ৰত তোমাৰ আহ ভাৰতত প্ৰায় তোমাৰ আশী পাৰ্চেণ্টত কৌ অধিক লোক অধিক লোকে আচলতে চি-চিগাৰেট খাই গম পাইছা নে
এ এতিয়া চোৱা তাৰ ফলস্বৰূপ কি হৈছে, ভাও ফলসৰূপে কৰ্কট ৰোগ মানে কেঞ্চাৰ ৰোগৰ
কি, অ, কেঞ্চাৰ? এতিয়া তোমাৰ কেঞ্চাৰ ৰোগটো তোমাৰ আমাৰ ভাৰতত
বেছি, বেছি চবতকে বেছি, মই বাৰু অন্যান্য কাৰণতো কেঞ্চাৰ হোৱাটো বুলিও ধৰিলো যেনিবা কিন্তু আপ ফিফট, ফিফটি পাৰ্চেণ্টতকৈ বেছি কিন্তু কেঞ্চাৰ এই ধূমপানৰ কাৰণে হ
সেই ধূমপানৰ কাৰণে হৈছে নিশ নিশ্চয়।
হয়, হয়, গতিকে মই কেৱল হয়, আ আসক্ত হৈ তেওঁলোকে কেৱল সমাজ খ, নিজকে ধ্বংস কৰা নাই মানে গোটেই শৰীৰৰ পৰা ধৰি গোটে সমাজ, সমাজৰ অৱস্থাটো কিন্তু ধ্বংস
হয়, এত-এতিয়া তোমাৰ কি হয় গম পাইছা নাই, তোমাৰ বহুত, বহুতে আচলতে এনেকে খাবলৈ শিকিলে তোমাৰ সেই ডাঙৰ সকলক, ডাঙৰ সকলৰ পৰা আচলতে অনুসৰণ কৰি।
হয় এতিয়া ধৰা যিটো এ, আমাৰ জেনজি পিছত যোনটো এলফা জেনেৰেচন আহি আছে। সেই জেনেৰেচনেতো তেওঁলোকৰ পৰা অনু ফোন কৰিব।
হয় নিশ্চয়-নিশ্চয় কৰিব, এতিয়া তোমাৰ সৰু-সৰু একেবাৰে তোমাৰ, অ' দহ বছৰৰ ল'ৰা ছোৱালীও দছ পৰা চিগেট খায়, গম পাইছা নাই
অ মইতো বহুত বাৰ দে, হয়, হয়, মইতো বাৰু দেখিছো বহুত ল'ৰা-ছোৱালী তেনেকুৱা ধৰণৰ দেখিছো আচলতে আজিকালি কি হয় আহ নৰ ক্ষেত্ৰতো আজিকালি ল'ৰা-ছোৱালীবিলাক খুব অগ্ৰিছিভ হোৱাৰ কাৰণে মাবাপ পেকৰ কথাও নুশুনা হয়, ডাঙৰ কথাও নুশুনা হয়, গৈছে মানে সামগ্ৰিকভাৱে অ জেনেৰেশ্যনত বহুত পৰিৱৰ্তন হোৱা দেখা পোৱা গৈছে তুমি যিহেতু যিহেতু হয় মাদক দ্ৰব্যৰ বিষয়ে আলোচনা পছোকে নান মাধৱদ্ৰব্য দ্ৰব্যৰ লগত তাৰ বহুতো উপবিষয় আছে সেই কথাখিনিও মোৰ লগত সামৰি লৈছে
নিশ্চয় নিশ্চয় তোমাৰ তোমাৰ এতিয়া তোমাৰ মাদক মাদক দ্ৰব্যৰ যি সেৱন মাদক দ্ৰব্য সেৱন কৰিলে তোমাৰ মানুহৰো শাৰীৰিক শাৰীৰিক আৰু মানসিক স্বাস্থ্যতো তোমাৰ ওপৰত বহুত বেয়া প্ৰভাৱ পৰিৰে গম পাইছে জন নাই শাৰীৰিক শাৰীৰিক স্বাস্থ্য ্থ ওপৰত তোমাৰ বেয়া প্ৰভাৱতটো পৰে পৰে কিন্তু তোমাৰ মানসিক স্বাস্থ্যৰ ওপৰত তাতকৈ বেছি বেয়া প্ৰভাৱ
বেছি প্ৰভাৱ পৰে হয় মানসিক আহ মানে কি হয়
তাৰ পৰাৰাই হয় হয় নহয় তোমাৰ আৰু সেই কেঞ্চাৰৰ লগত লগতে কি হয় তোমাৰ হৃদযন্ত্ৰৰ ৰোগ হয়
অ যিসমূহ আছে হয় জকিোক হয়
আকৌ উচ্চ ৰক্তচাপ হয় আদিিতোমাৰ তেনেকুৱা ক ধৰণৰোমাৰ কেঞ্চাৰটো তুমি ক'লাই সেই তেনেুৱ ধৰণৰ তোমাৰ বিভিন্ ৰ হব বাৰে গম পাইছ নাই
হ'ব পাৰে হয় হয়
কি হয় গম পাইছাানে তোমাৰ সেই অ যেতিয়া অত্য়াধিক তোমাৰ সেই বেয়া বস্তু মাদক দ্ৰব্য়সমূহ যেতিয়া এজন ব্ক্তি এতিয়া সেৱন কৰি থাকিব তেতিয়াতো তেওঁৰ আহ যিসমূহ স্মৃতি শক্তি স্মৃতিশক্তিটো তোমাৰ হ্ৰাস পাই আহিব দিনক দিনে তাৰপা চাবাচোন তোমাৰ সেই অ সেই মাদক দ্ৰব্য খোৱা বা সেৱন কৰা লোকজনৰ আচলতে আচলতে চিন্তা চৰ্চা কৰাৰ ক্ষমতাটো খুব কম
অ সেই ক্ষেত্ৰত মই অকমান হয় সেই ক্ষেত্ৰত মই অকণমান চাইণ্টিফিকি অকমান বস্তু ব্ৰে কৰিবাৰ সেইন চাবা আহ যেতিয়া উম এইসমূহ খোৱা হয় বিশেষকে আহ ড্ৰিংকছ কৰা হয় কি হয় গম পাইছা নাই আমাৰ ব্ৰেইনৰ যোনটো প্ৰিফড প্ৰিফৰ্ণ্টেল
হয় হয়
মানে যোনটো অগ্ৰ মস্তিষ্ সেই মস্তিষ্কৰ ভাগটো কি হৈ পৰে লাহে লাহে ডেমেজ হবলৈ ধৰে যাৰ ফলস্বৰূপে স্মৃতি শক্তিৰ পৰা ধৰি চিন্তা ভাৱনা বা নিজৰ চিন্তা কৰিব ক্ষমতাৰ কি হয় অ স্খলন ঘটা দেখা পোৱা যায় গম পাইছেনেে গতিকে গতিকে সি কি কৰে লগে লগে নিজৰ উ নিজৰ মানসিক মানসিক যিহেতু মনটোতো আমাৰ মগজুৰ লগত জড়িত গতিকে মানসিকটো খালে মানে হেৰি কৰিলে লগতে অনান্য কেঞ্চাৰ তপ পৰা ধৰি হৃদ যন্ত্ৰ গোটেই হেৰিখিনিও চপাই আনে লগ
নিশ্চয় নিশ্চয়
এক্চুৱেলি এলকহলৰ প্ৰয়োজন আমাৰ দেহত আছে
আছে আছে
কিন্তু অত্যাধিক এলকহলৰ প্ৰয়োজন নাই আৰু এলকহল কনেও এতিয়া যিসমূহ এলকহল ব্যৱহাৰ কৰি আছে প্ৰথম কথা একেবাৰে খুব যিবিলাক হেৰি আছিলে সেইসমূহ আচল ইলিগেল ডৰে প্ৰে্ৰ সেইখিনি লোৱাটো বেলেগ কথা কিন্তু এনে যি ইনে আনন্দৰ বাবে যিসমূহ ব্যৱহাৰ কৰা হয় খুৰাত পানৰ পৰা ধৰি গুটখাৰ পৰা ধৰি ধুূমপান এইসমূহ আৰু বিশেষকো এতিয়া ড্ৰাগছ ককন এইবিলাকো আমি পাই আছো সমাজত ইমান ডাঙৰ এটা ঘটনা ড্ৰাকসৰ ঘটনা এটা ডাঙৰ ঘটনা যাৰ ফলত যেনে জেনেৰেচন এটা এটা অংশই কি হৈ গৈছে হয় হয় হয় ক্ষতিগ্ৰস্ত হৈ গৈছে ড্ৰাগছৰ কবলত পৰি গতি সেই খিনি কথা খিনি
এ তোমাৰ এতিয়া এতিয়া বৰ্তমান তোমাৰ কিছুমান এনেকুৱা হেৰি বনাই গম পাইছা নাই মাদক দ্ৰব্য। তোমাৰ এনেইতো। তাতো লিখা মতেতো তোমাৰ সেই তাৰ বটল বা কিবা অ পেকেটত লিখা লিখা থকা মতে সেইবিলাক কিছুমান ফল মূলৰ বনাই হয় ন নহয়। সেই তাৰ মতে কিন্তু আচলতে সেইবিলাক তোমাৰ উ মানে আচলতে কেমিকেল দি বনোৱা যায় গম পাইছা নাই কেমিকেলৰ দ্বাৰা বনোৱা হয়। যাৰ ফলত আমাৰ আচলতে শৰীৰৰ ক্ষতিটো। খুব সোনকালে আৰু বহুত বেছি পৰিমাণত দেখা যায়। আৰু তোমাৰ এইটো নহয় যে অ তোমাৰ ইয়াৰ প্ৰভাৱটো অকল অ আমাৰ এজন ব্যক্তিৰ স্বাস্থ্যৰ ওপৰতে পৰে সেইটো নহয় ইয়াৰ ভাৱটো তোমাৰ সেই পৰিয়ালৰ লগত পৰিব গম পাইছনে নাই পৰিয়ালৰ ওপৰতো পৰিব আৰু সেই সমাজৰ ওপৰতো আচলতে নেতিবাচক প্ৰভাৱ পৰিব গম পাইছা নাই
হয় পৰিয়ালৰ ওপৰত পৰাৰ লগে লগে সাময়িকভাৱে গোটেই সমাজত পৰিব এতিয়া সেইকাৰণে পৰিয়ালৰ হয় পৰিয়ালৰ সমস্যাৰ ক্ষেত্ৰত এতিয়া যথেষ্ট ভাৱে দেখা পোৱা যায় সেই কথাটো সুৰা পানী সুৰা পানী হয় আমাৰ ঘৰুৱা সমস্যাৰ মূল কাৰণ হিচাপে বেছিকে দেখা পোৱা যায়
হয় হয়
কাৰণ আহ সুৰা ম ম -মানে কি হয় বিশেষকে কিছুমানে সুৰা ব্যৱহাৰ কৰে নিজৰ কাৰেণ্ট চিটুৱেচন বা যিসমূহ ষ্ট্ৰেচ আছে সেই সেইসমূহৰ পৰা উপশম পাবলৈ তেওঁলোকে কি কৰে প্ৰকাষ্টিনেচন কৰিব প্ৰকাষ্টিনেচন হিচাপে তেওঁলোকে সেইখিনি ব্যৱহাৰ কৰে হেৰিয় কাৰণে হয়নে এছকেপিজম যি যিহেতু সমস্যা খিনিৰ পৰা পলাবৰ বাবে সেইখিনি ব্যৱহাৰ কৰে কিছুমানে ফূৰ্তিৰ কাৰণে ব্যৱহাৰ কৰে তেনেকুৱা কাৰণতে ব্যৱহাৰ কৰে কিন্তু আহি কি হয় তেওঁলোকৰ নিজৰে ক্ষতি কৰে কৰে লগতে নিজৰ পৰিয়ালৰ হাৰাশাস্তি কৰে। সমাজতো কু প্ৰভাৱ পেলোৱা দে। গতিকে মই ভাবো এই ক্ষেত্ৰতে আমি নিচামুক্তি কেন্দ্ৰৰ ওচৰলে চাপিব লাগে। যিসমূহ তাৰ কবলত আছে। বা অ যি আজিকালি চৰকাৰে আইন বান্ধিছে সেইখিনি ফ'ল' কৰিব লাগে। বা অ যিসমূহ প্ৰশা লিছে প্ৰশাসনে
হয়-হয়-হয় ইয়াৰ এতিয়া তোমাৰ মানে ইয়াৰ পৰা আচলতে উপষম পোৱা অকল উপায় এতিয়া অকল আমাৰ হাতত অকল কেৱল দুটাহে আছে আৰু। দেই মোৰ মতে। প্ৰথমতে হ'ব তুমি প্ৰথমটো তুমি কলাই। যে আমি আচলতে, আমি যদি সেইটো এৰি এৰিব নোৱাৰো। আমি সেই মাদক দ্ৰব্যসমূহ যদি আমি এৰিব নোৱাৰো, তেনেহ'লে আমি, নিশ্চয় ডক্টৰ এজন ভাল ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব। আৰু তাৰ লগতে। তাৰ লগত আমি সেই আচলতে, স মানে সামাজিক। সামাজিক যি সচেতনতা। এয়া আচলতে সচেতনতা বৃদ্ধ বৃদ্ধি কৰিব লাগিব সমাজৰ মাজত এটা ভাল স মানে সচেতনতা বৃদ্ধি কৰিব লাগিব। তেতিয়াহে আমি আচলতে, ইয়াৰ পৰা উপশম পাব পাৰিম। গম পাইছা নাই।
হয়-হয়।
গতিকে, সামাজিক সচেতনতাটো আমি সকলোৱে এনেকে, অ', বৃদ্ধি কৰিবই লাগিব। উম, গতিকে ইয়াৰ জৰিয়তে আমি সেই-সেই আচলতে মাদক দ্ৰব্যৰ ব্যৱহাৰটো আমি কমাব পাৰিম। গতিকে সেইখিনিয়ে আৰু কথাখিনি।
হয় হয় বাৰু বাৰু নিশ্চয়।
বোলো তোমাৰ সতে আজি, এই ইয়াৰ মাদক দ্ৰব্য সেৱনৰ ওপৰতে অকমান, আলোচনা কৰিলো আৰু, আলোচ কৰি ভালো লাগিলে তোমাৰ সৈতে।
হয় হয় বাৰু নিশ্চয়, আকৌ পুনৰ লগ পাম এটা নতুন বিষয়েৰে, হয় হয় হয় নিশ্চয় নিশ্চয়।